অ' কোৱা?
অ' এয়া কি কয় অ তোমাৰ এনেই ভালে আছানে তুমি?
হয়-হয় তুমি ভালে আছা?
অ-অ আছো দিয়া। উম' এটা কথা সুধিবৰ কাৰণে তোমাক ফোন কৰিছিলো?
উম' সোধাচোন?
মানে তোমালোকে যে এই এইবছৰে নে যোৱা বছৰ গৈছিলা যে চেন্নাইত তাৰে মানে কথাই সুধিব, মানে তোমালোক মানে আমাৰ মানে ঘৰত তটো অলপমান প্লেনিং হৈ আছে। অলপ ফেমিলি ট্ৰিপ তেনেকে যোৱাৰ কাৰণে ত' ভ বিলো মোক এতিয়া কৈছিলে কিবা এটা জাগা চাব আৰু এনেই বিশেষকে আমি তেনেকে আমি যোৱা নাই অসমৰ বাহিৰত। ত' তোমালোকে গৈ আহিলা আৰু ভাবিছো তো যে এতিয়া মানে তোমালোকে গৈ আহিছা ন, এতিয়া জানিবা ক'ত কেনেকে থাকে। থাকিব লাগে কি কথা সেইটো আৰু অহা যোৱা, কেনেকুৱা কি খৰ খৰচ -পাতি সেইবোৰো আহে দিয়াচোন ত' অলপ জনাব পাৰিবা নেকি কেনেকুৱা কি হ'ল?
ঠিক আছে আমি যোৱা বছৰ গৈছিলো
অ' অ '
আৰু আমাৰ ট্ৰিপটো আছিল ট'টেল টেন দিন কিন্তু আমাৰ কি হ'ল ট্ৰেইন ডিলেই হোৱাৰ বাবে আমাৰ পোন্ধৰ দিন হৈ গ'ল।
অ'
ফাৰ্চ আমি টিকেট কাটিলো কামাখ্যা জংছনৰ পৰা। তাৰপিছত আমাৰ। আমি গৈছিলোঁ ফেব্ৰুৱাৰী তেৰ। আৰু আমাৰ ট্ৰেইন আছিলো ৰাতিপুৱা। চাৰে ছয়টাত। আমি গ'লো। কামাখ্যা জংছনৰ পৰাত ট্ৰেইন ধৰিলো কামাখ্যা জংছন টু পেৰামবুৰ। কাৰণ আমি ডাইৰেক্ট চেন্নাই চে চেন্ট্ৰেললৈ যোৱা ট্ৰেইন নাপালোঁ। ত' আমি চেন্নাৰ আগত। পেৰমবোৰলৈকে যাব লগা হয় তাত নামি কিনে আমি। ট'টেল তিনিদিনৰ পিছত আমি চেন্নাই পালো।
হম- হম -হম
তাৰপিছত প্ৰেৰামবৰ পৰা আমি চেন্নাইলৈ গলো অট ললো লৈ কিনে তাত আমি শ্ৰীৰামাচন্দ্ৰ হস্পিতাল যিখন এখন চেন্নাইৰ ফেমাচ হস্পিতেল হয়। তাত সকলো ধৰণৰ চিকিৎসা কৰা হয়। কম খৰচতে চিকিৎসা কৰা হয়। সেইখনলৈকে গ'লো তাৰ ওচৰতে আমি। অলৰেডি আমি ঘৰৰে পৰা আমি বুকিং কৰিছিলোঁ আমাৰ থকা লোৱা তাতে ৰেণ্টত তোমাৰ ৰেষ্ট হাউচ। ৰেষ্ট হাউচ একদম।
কে মানে হোটেলত থকা নাই আৰু মানে হোম ষ্টে বা তেনেকুৱা টাইপৰ জোগাত থাকিছা? অ' আচ্ছা এক প্ৰকাৰৰ আৰু তাতে। খৰচাটো বে মানে ঠিক ঠাক নে- নে অলপ বেছি হয়। নে কম হয়।
যিহেতু হস্পিতালৰ একদম কাষতে আছিলে আমাৰ সেইখন সেইকাৰণে তাত থকা লোৱাটো এটা মিনিমাম চাৰ্জ আছিলে। পাৰডে ছেভেন হাড্ৰেড মান আছিলে।
অ' ঠিকেইচোন তেনেকুৱাতো পাৰিয়ে।
অ' তাৰপিছত আমি হোটেল। আমি হোটেললৈকে গ'লো। হোটেলৰ পৰা আমি এ এদিন তাত থাকি জিৰণি লৈ নেক্সট দিনা আমি শ্ৰী ৰামচন্দ্ৰ হস্পিতাললৈ গলো তাৰ পিছত তাত এন্ট্ৰি কৰাই লৈ গোটেইখিনি কাৰ কাৰ কি চিকিৎসা হব কোন ডক্টৰ তাত দেখুওৱা হব এইবিলাক গোটেইখিনি তাত ফ্ৰম ৰেজিষ্ট্ৰেশ্যন কৰি কিনে আমি ডক্টৰক দেখুৱালো তাৰ পিছত লাহ লাহে লাহে আমাৰ ট্ৰিটমেণ্ট ষ্টাৰ্ট হ'ল তাৰপিছত এ দুদিন তিনদিনৰ পিছতে আমাৰ ট্ৰিটমেণ্ট কমপ্লিট হৈ গ'ল তাৰ পিছত আমি এনেকে গোটেই চেন্নাই খন অলপ ফুৰাৰ প্লেনিং কৰিলো
অ তোমালোকে কত ক'ত গৈছিলা সেইটো এবাৰ জনাবাচোন চোন
অ প্ৰথম দিনাখন আমি এনেই ঘূৰিলো লোকেল চেন্নাই এৰিয়া যিবোৰ আছে ওচৰে পাজৰে যেনেকুৱা তোমাৰ মিউজিয়াম গল
আহ
জু হৈ গ'ল মল এইবোৰো ঘোৰিলোঁ
অ
তাৰ পিছত আমি এনেকে দিনটো ঘূৰি কিনে গধূলি ৰুমলৈকে আহো তাত আমি তাত এ ভাত বনাই নিজে খাব লাগে ভাত এ খাই
মানে নিজে বনোৱা ব্যৱস্থা স্থাতো আছে আৰু
তাত নিজে বনোৱা ব্যৱস্থা আছে খালি কেৱল তাত তুমি সকলোবোৰ বজাৰ কৰি আনিব লাগিব বাকী তাত গেছ চোলা কেৰাহী গোটেইখিনি আছে
অ ভালেইচোন তেনেকুৱা হলে
তাৰপিছত আমি নেক্সট দিনাখন আমি গলোঁ চেন্নাইৰ আটাইতকৈ ফেমাছ এটা ভিউ পইণ্ট সেইটো হ'ল মালিনা ব্ৰীছ
অঔ মাৰিনা ব্ৰীছ শুনিছো বাৰু ময়ো নামটো
মাৰিনাাবিছ চেন্নাইৰ আটাইতকৈ ফেমাছ ঠাই হয় তাত গলো তাত গৈ আমি প্ৰথম দিনাখন আমি মাৰিনা বীজ আচলতে দুবাৰ গলো কাৰণ প্ৰথম দিনা যাওঁতে আমাৰ ইভিনিং হৈ গ'ল যিটোৰ বাবে আমি সাগৰৰ পাৰটো ভালকৈ দেখা নাপালো মানুহো তাত ভিৰ আছিলে আৰু আন্ধাৰ আছিল বাবে সাগৰখন আমি কলা কলা দেখা পালো একো ভালকে দেখা
অ আচ্ছা
গতিকে নেক্সট দিনা ৰাতিপুৱা পোৱাতে গ'লো গৈ কিনে তাত যথেষ্ট গৰম আছিল যদিও সাগৰৰ ধুনীয়া বতাহ পাইছিলো
উম হম হম
তাত ঘূৰিলো ফুৰিলো খালো তাত এ ফেমাচ খানাবোৰ খালো বাকী তাৰপিছত ঘূৰি আহি তাতে এখন চেন্নাইৰ এখন ফেমাচ মল আছে চাৰ্বানা মল বুলি
আহ চাৰ্বানা শুনিছোঁ শুনিছোঁ
এই ছাৰ্বানা মলখন আছিল তোমাৰ দহ মহলীয়া
অ বহুত ডাঙৰ ন তাত সকলোবোৰ বস্তুয়ে পায়
তাত সকলো ধৰণৰ বস্তু পায় তাত কাপোৰৰ পৰা জুৱেলাৰীলৈকে সকলো বস্তু তাত পায় আৰু সেইখনত ঘুৰোতে আমাৰ এ পাঁচ ঘন্টা লাগিছিল গোটেইখন ঘুৰোতেই কাৰণ তাত ডিফাৰেন্ট ছেকচন আছিল ডিফাৰেণ্ট বস্তুৰ কাৰণে আৰু তাত যথেষ্ট ভিৰ আছিল কাৰণ সেইখন আছিল চেন্নাইৰ চেন্নাই বুলি নহয় ভাৰতৰে এখন ডাঙৰ ফেমাছ লাৰ্জেষ্ট মল
ত আৰু আৰু কি কি চাব লগীয়া বস্তু আছে যিবোৰ তোমালোকে মানে অ সময় কম হোৱা বাবে কিছুমানতটো চাব যাব নোৱাৰিলা হয়তটো মানে তেনেকুৱা কিবা আছেনে
হয় চেন্নাইত আৰু এখন ফেমাচ ব্ৰীচ আছে সেইখন হ'ল গ'ল্ডেন ব্ৰীচ যিমান চেন্নাৰ পৰা এশ বিশ কিলোমিটাৰ দূৰত আছে তাৰ তাত যোৱা বাবে তুমি কোনো ধৰণৰ বাছ সুবিধা নাই কিন্তু তাত তুমি গলে এ ভেন বা টেক্সি তুমি বুক কৰি যাব লাগিব
অ আচ্ছা
অ
এনেই এ অ অ অ এনেই এই ট্ৰিপটোত তোমালোকৰ ক'ব গ'লে এজনৰ এ কিমান টকা মান ধৰিব পাৰি মানে কিমান মান খৰচ হৈছে এজন মানুহৰ
তাত এজন বুলি ক'লে তাত কমেও এজনৰ যোৱা মেলা ঘূৰি আহোঁতেই ট্ৰেইনৰ খৰচতে তোমাৰ পাঁচ ছয় হেজাৰ পৰি যায়
আচ্ছা
গৰমৰ বাবে তুমি শ্লিপাৰত অসুবিধা হয় যাবৰ কাৰণে আৰু তুমি অলপ নিজৰ সুবিধা হিচাপে কমফৰ্টেবল হিচাপে তুমি মিনিমাম থ্ৰী এচিত যাব লাগিব ট্ৰেইনত
আহ',
আৰু যিহেতু আজিকালি ট্ৰেইন পাব চিট বুকিঙৰ কাৰণে বহুত যথেষ্টেল ঠেলা হেঁচা সেইবাবে তুমি, ট্ৰেইন হয়তো এ', দুখনকৈ সলনি কৰি যাব লাগিব। ম ধৰি লোৱা মই আমাৰ ক্ষেত্ৰতে আমি গৈছিলো। এ', কামাখ্যা টো পেৰামবুৰ
আচ্ছা।
যিটো এটা ডিফাৰেণ্ট ডিভিজনত পৰিছে। চেন্নাই কাৰণ পেৰামপুৰৰ পৰা আগত গ'লে সেইখন তাত আমি পাই যাওঁ বেংগালোৰ।
অ'হ
আমাৰ যিখন যোৱা ট্ৰেইন আছিল। সেইখন বেংগালুৰু এক্সপ্ৰেছ আছিল।
অহ',
কেতিয়াবা এইবিলাক অসুবিধা হৈ যায়। তুমি ডাইৰেক্ট ট্ৰেইন নাপাবও পাৰা। সেইবাবে তোমাৰ ভাড়াটো বাঢ়ি যায়। আৰু তাত থকা লোৱা এদিনতে যিহেতু সাতশ। আৰু সাতশ টকা লৈছে। ত', দহ দিন হিচাপে তাত তোমাৰ কমেও। সাত হাজাৰ মান দুয়োতো ভাৰাতে গুচি যাব পাৰে।
উম',।
হোৱা লোৱা থকা মেলা ত' এজনৰ ধৰি লোৱা তৃতীয়। হেটো হিচাপে এজনৰ দহ হাজাৰ পোন্ধৰলৈকে দহৰ পৰা পোন্ধৰ হাজাৰ মান পৰি যাব।
অঁ ', এনেই বাৰু আমি ট্ৰিটমেণ্টৰ কাৰণে নাযাবও পাৰোঁ। আৰু হয়তো তাত সময় হ'লে কিন্তু চাগে আমি এনেই ফুৰা হিচাপেই হ'ব। তাৰ কাৰণেই মই মানে। সুধিছিলো তোমাৰ তাতে কেনেকুৱা কি আছে?
তুমি চেন্নাইত এটা কম বাজেটত গৈ ঘূৰি আহিব পাৰিবা। তাত থকা লোৱা ইমান এটা। খুব বেছি হাই ৰেটৰ নহয় চিপে হোটেল আছে তাতে চিপেষ্ট। তুমি এ', ট্ৰানসপৰ্ট ইউজ কৰিব পাৰা তাত লোকেল বাছ বিলাক য'ত নেকি ফিমেলৰ বাবে ফ্ৰী হয় ফেয়ৰ। ত ', গতিকে তুমি তাত। তাত তুমি আৰামছে ধুনীয়াকৈ কোনো অসুবিধা নোহোৱো। কৈ তুমি চেন্নাইখন ঘূৰিব পাৰা।
উম', বঢ়িয়া ভাল ব্যৱস্থা। ৱস্থা আছে। আৰু লগ। লগতে আৰু। তেনেকুৱা কি -কি জাগা আছে? জানো আৰু চেন্নাইৰ বাহিৰেও আৰু তুমি কি ভাবা যে। অ', এই জোগাটোত। যাই যাব লগগীয়া জোগা মানে এইটো চাবলগীয়া মানে ঠাই এখন। বা ৰাজ্য এখন।
অঁ তুমি যদি ট্ৰিটমেণ্টৰ হিচাপে যোৱা তুমি চেন্নাইৰ বাহিৰেও তুমি হায়দৰাবাদ যাব পাৰা। হায়দৰাবাদো যথেষ্ট। খিনি উন্নত মান হিচাপে তাত ট্ৰিটমেণ্ট কৰা হয়।
এনে ট্ৰিটমেণ্টৰ কাৰণে নহ'লেও বা‌‌ নিজৰ সেইটো ভাবে নহলে ও বেমাৰ আজাৰত এনেই ফুৰিব যোৱাকে আৰু কেনেকুৱা কেনেকুৱা ভাল ঠাই আছে। তোমাৰ মতে
ফুৰিবৰ বাবেতো তুমি দিল্লীখন খুব ধুনীয়াকৈ যাব পাৰা। দিল্লী হ'ল এখন বহুত ভাল চইচ ফুৰাৰ বাবে
আহ ফুৰাৰ বাবে তাতেতো বহুত খিনি বস্তু আছে চাবলগীয়া বৃন্দাবনৰ পৰা আদি কৰি আহ তাজমহল গোটেইখিনিয়ে পোৱা যায় দিল্লীত
হয় হয়
উম আৰু বাই আৰু বাকী কি আহ হ'ব বাৰু আহ কাৰণ আমি চাই লওঁ তোমাক জনাম বাৰু দিয়া যদি মানে যোৱা হয় তালৈকে তোমাক
ঠিক আছে বাকী তোমাৰ ঘৰত সকলোৰে ভালনে
অ ভালে আছে দিয়া তোমালোকৰ আহ ঠিকে আছে দিয়া
ঠিক আছে দিয়া বাৰু ৰাখিছো
অ ঠিক আছে দিয়া